হেল্ল' অঁ কি কৰিছা
ৰুমা আছো কোৱা
আহ ভোজ এটা খাব লাগিছিল নহয় হেল্ল'
কোৱা কোৱা কোৱা
এই ভোজতা বোলো খাব লাগিছিলে বোলো আমি দুটাই
খাম খাম, এ আৰু কচোন আমাৰ লগৰখিনি গাঁৱৰ পোৱালিখিনি
এ ত কম ৰ মানে তোৰ কি হ ল জান সেইদিনাখন মই আমাৰ গোটেই লগৰখিনিক কৈ সেইদিনাখন আমাৰ গোটেই লগৰখিনিক কৈছিলোঁ
উম
তাৰপাছত কবি তাক খিনে কলে আমি নাখাওঁ তোহে খাই দে দুটা তাই এতিয়া জেগাতটো মানে ক'ত খাবি
তই মই খালে ভাল নহ'ব নেকি মই মোল আৰু কেইটামান পোৱালি উলা, লগ কেইটামান
মই সুধি আছো বাৰু লগ কেইটা এই আমাৰ তিনিআলিৰ ওচৰৰ লগৰ দুটামানক কৈছিলো খাম বুলি কৈছে
উম আৰু আমাৰ ঘৰৰ ওচৰ আছে নহয় দুটা লগৰ
উম উম
উম চব মিলাই কিমান হব চাগে, কেইটা পোৱালি হব
চব মিলাই ছয়টা পোৱালি হব
উম
উম হেৰি কি মানে তোৰ বস্তু কি কি খোৱা বস্তু কি কি আনিম বুলি ভাবিছ তাৰে
খোৱা বস্তুটো হব এতিয়া চম মিলাই তোৰ পোৱালি কিমান হব সেইটো ক মই মই তই মই তই দুটা আমাৰ ঘৰ ওচৰত দুটা চাৰিটা হ'লেই তাৰ পাছত এই অ চবিৰে দুটা ছটা হ'ল ন?
উম উম মানে হেৰি এই মাংসটো কি কি মাংস আনিম বুলি ভাবিছ কাইলৈ, আ আমাৰ চাপৰিৰ ওচৰৰে খাব পাৰি দেই
মাংসটো পইচাটোৰ ওপৰত
পইচা কিমান কিমান তুলিম বুলি ভাবিছ? পইচা কিমান তুলিম বুলি ভাবছ
এটাৰ পৰা দুশ টকা তোলোঁ দুশ পুৰণ ছয় বাৰশ টকা হৈ গ'ল
বাৰশ টকা হৈ গ'ল ন বাৰশ টকাত তোৰ আমাৰ মাংসটো আনিব। আহিব তোৰ চাৰে চাৰি কেজি মান আনিব লাগিব আৰু তোৰ মাংসৰ তোৰ কেজি হ'ল তোৰ মাংস দুশ চল্লিছ টকাকৈ, ব্ৰইলাৰ মাংস কেজি
দুশ চল্লিশ টকা বহুত হ'ব দেখোন
অ সেইটোৱেইটো
অ ৰ ৰ মোৰ কাম মই কাম এটা কৰো নেকি
অ
মোৰ এজন চিনাকী মানুহ আছে
আহ আহ
তাতে গ'লে এই এ দামটো অলপ কমিব।
হয় নেকি
উম সেইটোৱে কৰো এ মোৰ ম মানুহজনক কম মানুহজনক কম দাদা এ আমি ভোজ এটা খাম লগৰখিনি মাংস চাৰি কেজি লাগিছিলে
অ পইচাটো তোৰ হল এ তোৰ পইচাটো অলপ ক কমাই দিলেই হ'ব ন এইটোৰ ঘৰতে যে ঘৰতে যে তোৰ ব্ৰইলাৰ মাংস ব্ৰইলাৰ হেৰি আছে যে মুৰ্গীৰ গঁৰাল চৰাল আছে যে সেইয়া কি উ ফাৰ্ম সেইখন নেকি ঘৰখন
অ অ সেইখন ঘৰ আমাৰ ঘৰৰ পৰা এক কিলোমিটাৰ।
এক কিলোমিটাৰ ন।
উম
এতিয়া বোলো এতিয়া কাইলে আৰু। মাংসটো মাংসটো পৰা হ'ব তই মিলাই লবি এইটো বস্তুটো। ন
কি কৈছ
হেল্ল' মাংসটো বোলো মিলাই ল'বি বোলো সেইটো বোলো।
মাংসটো মিলাই লওঁ, এতিয়া মই। এ কাম এটা কৰিম অলপ পিছত এই লগৰখিনিক মই ফোন কৰি দিম।
আহ ভাত দালিতো ভাত দালি হুবই।
নহ
ভাত দালি হব। হেল্ল'
হেল্ল'
হেল্ল' অ এই ভাত দালিটো হব বোলো। ভাত দালি হ'ব হেল্ল'
লগৰখিনিক ফোনটো মাৰি দিম ন।
অ ল'ৰা খিনি ফোনটো মাৰি দিবি তই ভাত দালিতো হ'ব।
ভাত, দালি। মাংস থাকিলে তাতো চালাত এটা লম
অহ
চালা মানে আমাৰ সেউজীয়া শাক পাচলিখিনি।
অ সেউজীয়া শাক পালে তো ধৰ তো পালেং পালেং শাকত পালেং শাক ল'ব পাৰিবি তই ধনিয়া আহ ধনিয়া। নিয়া আলোখনা সানিব পাৰিম সেনেকেও খাব পাৰিম আমি এটা ভাগ কৰিম জ্বলা চলা দি
আপোনাৰ এই চালতত হেৰি দিম গাজৰ, পিঁয়াজ, জলকীয়া, নেমু আৰু ধৰি লওঁ যিকোনো বস্তু এনেকুৱা শাক পাচলি চব মিক্স কৰি তেতিয়া চলাদটো খাই ভাল লাগিব বাকীটো থাকিলে এই আহ চাউলটো মই দিম দে
চাউলটো দিবি ন তেতিয়াহ'লে মই দালিটো আমাৰ ঘৰ দালিয়ে চাপৰিত কৰা খেতি দাইলটো বোলো ময়ে দিম
অ এই বাকী ফোনটো কৰি দিম তহত তি য়ে লৈ আনিবি
অ অ
এ আৰু সন্ধিয়ালৈ এই পইচা উঠাব লাগিব দেই
পইচা গোটাব লাগ অ গোটাব লাগিব সন্ধিয়া গোটাব লাগিব এই সন্ধিয়া আমাৰ এতিয়ে তিনিআলিটোতে গো গোটেইও ল'ৰাখিনি মাতিম বোলো পইচা কেইটা তাতে উঠাম কেমবত খেলি থাকে তাতে গাঁৱৰ পোৱালিয়ে তাতে বোলো পইচা কেইটা উঠাম
আড্ডা দিয়াও হব ন লগ কৰাও হব
এ ভাজি ভাজিটো কি পালেং শাকৰ ভাজি এখন কৰিম
আ্ডা দিয়াও হ'ব ন
অহ অ তাতে দিয়াও হ'ব অসমীয়া লৰা এয়া আদা দিব লাগিবই ন
উম।
অঁ অঁ
তাকেই এতিয়া মানুহজনক
সয়টো অ লগ কৰিব লাগিব লগ কৰিব লাগিব তই সেই দেউতাৰ চাইকেলখন লৈ আনিবি ময়ো বোলো আনিম চাইকেল এখন দুইতাইয়ো যাম বোলো তালে
উম তই পাৰিলে এ অক সোনকালে ওলাই আহিবি ঘৰৰ ন
মই ছয় বাজি ত্ৰিশ মিনিটত পাই যাম নতুনডখ
হ'ব মানে যেতিয়া আমি তই আমাৰ ঘৰলৈ আহিবি তাৰপিছত
হয় হয় উম
লগখিন লগ কৰিব যাম পইচাটো তুলিম চ লাহে লাহে কামবিলাক আৰম্ভ কৰি দিম আৰু যোগাৰ তাৰছতো এ কালি কি কি লাগিব কি খা
অঁ
সেয়াই আৰু তাৰপিছত তোৰ। বাকীয়ে বাচন বৰ্তনখিনি
বাচন বৰ্তন আমাক ঘৰপাই নিম দে।
আহ
আমা আমা ঘৰ পৰাই নিব পাৰিম বাচন -বৰ্তন দে ন।
উম ঠিকেই আছে।
পিছে তোৰ হেৰিবেলাক কি বুলি ক'ব ভাই বনাব কোনে?
এইটো বাকী দিখিল এতিয়া তোৰ বনোৱা মেলা-
ল'ৰা আমাৰ ঘৰৰ ওচৰ ল'ৰা দুটাকে বনাব দিম বোলোঁ ন।
উম তাৰ পৰা এটা মাংস বনাব দিবি তাৰপিছত তোৰ বাকী - কটা মিলা চা মই মই কৰি দিম আলু কটা- পিয়াজ কটা কিবা- চাউল ধোৱা মই কৰিম-
অ অ
তোক কাম এটা দিছোঁ তই খালি সেইটো কৰিব লাগিব।
অ ক চোন ক।
হেল্ল'
অ কচোন ক।
তোক খালি এটা কাম দিম কৰিবি নাই?
অ ক ক ক কৰিম ক।
ত' হেৰি এ এ যদি মানে আমি ভোজটো খাম-
অ অ
তাৰমানে তোৰ হেৰি খৰি লাগিব নহয় খৰি আৰু - তিনিটা ইটা লাগিব। ভূজটো বনাবলৈ ভাত বনাবলৈ।
উম অ অ অ জুইডাল ধৰিবও লাগিব ন ভাল জেগাটো ল'ব লাগিব। শুকান জেগা এটা বোলোঁ।
ত ধৰি লও খৰি খৰি পিছত এই পলিথিন ল'বি তাৰপিছত- তোৰ এয়া বিচৰাই লবি জ্বলাব লাগিব ন। অ সেইটো জ্বলাই পেলাই অ যদি জুইটো জ্বলাবই য- দিগদাৰ হৈ যায়।
আ
বেয়া হৈ যাব ন আমাৰ।
উম উম উম।
বুজিলি।
উ উম উম বুজি পাইছোঁ পাইছোঁ। সেইটো বোলোঁ ব- সেয়াতো সেয়া বাৰু হৈ যাব সেয়া তই চিন্তা কৰিব নালাগে উম।
চব মিলি আছে খালি আমি এতিয়া সন্ধিয়া মানে। লগৰখিনি লগ কৰিব লাগিব এটা আডাও দি তাৰপিছতোৰ হেৰি- মাংস কটা মানুহজনক লগ কৰিব লাগিব। তাৰপাছত যাম কম দাদা কালি আমি ভূজ এটা খাম।
আজি বহুত কাম আছে দেই সোনকালতে আহিবি অকমান উলাই।
অ আজি বাৰু মই ঘৰৰ কামখিনি কৰি পেলাই সোনকালে ওলাই যাম।
উম মইও আকৌ গৰু চাকৰিৰ পৰা গৰু আনিবও লাগিব যে গৰু আনি আ আল দি থোৱা থাকে যে। সেইয়া গৰু বান্ধি আকৌ সন্ধিয়া গাখীৰ ভাত গাখীৰ খিনি খীয়াই। আকৌ দহিয়ালৰ ওচৰত দি আহিব লাগিব আকৌ ন।
সেইটোতো ঘৰৰ কাম এটো কৰিবই লাগিব ন নহলেটো নহবই।
উম এ তহঁতৰ গৰু চৰুটো আছে নহয় ন?
আমাৰ গৰু নাই কিন্তুটোৰ হেৰি। ছাগলী আছে ছাগলী আছে? তাত তোৰ এনেই ছাগলী আছে বাকী আৰু নাই বাৰু মানে আমাৰ আগতে আছিলে এতিয়া ঘৰৰ অৱস্থা পাতি বেয়া হ'ল ন সেইকাৰণে ডুকাই গল খোৱা বোৱাবোৰ ভালকৈ কৰিব নোৱাৰোঁ।
অ সেইটো হয় বাৰু।
জীৱনতটো বহুত বেয়া হৈ গৈছে গৈ আৰু কি হ'ব কি নহয়।
একো নাই একো নাই ভালে হৈ যাব বাৰু এই কাইলে বোলো হে এইবিলাক কথা বাদ দে এ বুজ তোমানে আমি। চাকৰি ফালে দহটা মানত ওলাই গ'লেই হ'ল দহটা দহটা দুই এক মানত ওলাই গ'লেই হ'ল। মানে আমি দশটা ত্ৰিশ মানত পাই যামগৈ সেইখিনি তাপিছত। নালাগা আধা ঘণ্টা হ'লেই হ'ল।
আমাৰ এতিয়া কামটো হ'ল। কালি আমি এতিয়া ভোজ খাম চব মেলি পেলাই ইমান দিনৰ মূৰত। ইমান দিনৰ আমাৰ চব লগ পাইছো হয় নহয়
উম-উম আদা-আদা মাৰিব লাগিব দেই কাইলৈ। উম
ভালে-ভালে পাইছো।
অঁ এয়াই বোলো-বোলো ফোন এটা বোলো কৰোঁ সেনেকে। ফোন কৰা নহয়েই। বাকী এতিয়া ঘৰত কি বনাইছে এতিয়া?
ঘৰৰ ময়ে বনাই আছোঁ বাকী মানুহ নাই। মই এইয়া
ঘৰ-দুৱাৰ পকী হ'ল এতিয়া।
ঘৰ-দুৱাৰ পকি অলপ-চলপ বনাই আছো আৰু আৰু এ পইচা এতিয়া পোৱা নাই ন
অঁ-অঁ
মাহৰ লাজ ন। লাজতত আৰু
উম এতিয়া হা-হাতলৈ যাৱ নাই মাজে-মাজে
হাতলৈ যাওঁ তাত মোৰ যাওঁ-যাওঁ-যাওঁ
ত‌ই যাওঁ ন ময়‌ও কালি সেই হাতলে আহ। পানীলাও তাৰপিছতে আকৌ জিকা, ভোল তাৰপিছতে পালেং শাক। সেয়া লৈ গৈছিলোঁ বোলো। বেচিব লাগে আৰু পালো কেইটামান পইচা পালো। আহ
এতিয়া আমি কানো কৰিম আমি সন্ধিয়া মানে তই ওলাই আহিবি মই সোনকালে কামবিলাক কৰি ল'ম ন।
উম-উম কৰি ল'ম কৰি ল'ম দে সেইকাৰণে বোলো কল কৰিছিলো মই সেইটো কাৰণেই। সেইটোকাৰণে বোলো কল কৰিছিলো আমি তাৰপিছতে কাম পালে। কামবিলাক কৰিম বোলো সোনকালে ৰিনকে তাকো বোলো ফোন কৰিলো মই অলপ আগতে।
আহ